হেল্লো'? হেল্লো'?
উম' শুনিছোঁ।
অ' ক'ত আছা?
অ' এই বতাহ বলি আছে, এইফালে। শুনিছা?
অ'।
শুনিছোঁ, শুনিছোঁ, আমাৰো এইফালেও অ'। অ' এইফালে বতৰটো সেমেকাই।
উম, এইফালে বতাহ বলি আছে ধুনীয়াকে বাৰান্দাতে বহি যেনিবা চাহে আৰু চিৰা ভজা চিৰা খাই আছোঁ।
অ, তুমি যে দিনটোত ফোনে নামাৰিলা কবাত গৈছিলা নেকি?
তুমি কি কৈছা?
খোৱা নাই, মই আছোঁ অকণমা
অ অ।
মাইনা কাইলৈপৰা পৰীক্ষাৰ নহয় তাকে অকনমান শুব দিছোঁ তাৰপিছত মই এতিয়া খাম আৰু হেৰি কালি ‌যে তুমি দি এ ফুনে নামাৰিলা ক
কালি অলপ ব্যস্ত হৈ পৰিলোঁ মানে মই।
অ।
কালি তোমাৰ মোৰ যোনটো, যোনটো মানে মোৰ গেছ গেছৰ কানেকচন ন সেইটো মোৰ যেনিবা দেউতাৰ নামত আছিলেটো। ত সেইটো মোৰ নামলে মানে উঠোৱাই দিও। তা তাৰ কাৰণে অলপ ব্যস
অ ভাল কৰিলা। অ। এ তাত বহুত পিছৰ ভিৰ হয় নহয় কালি ভিৰ নহয়
বহুত দেৰি ৰব লগীয়া হ'ল।
অঁ।
বহুত দেৰি ৰবলগীয়া হ'ল তাতে। তোমাৰ মই সোনকালে মোক মই মই ৰাতিপুৱা সোনকালে গৈও মানে আবেলি দুটা, তিনিটা বাজি গ'ল।
অ ৰ'বা।
মানে মোৰ কামটো আছিলে তোমাৰ তেনছপাৰ কাম যে।
উম।
সেইকাৰণে অলপ সময় লাগিলে।
ভাল কৰিলা এই কিবা আজি‌টো দেওবাৰ হয়, আজি ক্লাছ নাই। তুমি বজাৰ চজাৰ কৰিব পাৰিলা হয় ছব্জি কিবা কিবি।
অ, অ আজি এই দিনত ৰাতিপুৱা অলপ ম‌ই বজাৰ কৰিলোঁ, বজাৰ কৰিলোঁ মানে সৰু সুৰা চবজি। এ দেন এ তাৰ ল তাৰ পিছত মাংস অলপ খালো, মাংস অলপ আনিলো বনালো খালো।
অ।
তোমালোকে কি খালা আজি দেওবাৰ বুলি?
আমাৰ আজি অ সেই এই আমাৰ যে বৰষুণ দিল অলপ হেৰি হয় বোকা চোকা হয় দে। এই ৰাস্তাটো
অ এতিয়া আমাৰ এখন হে কৰি আমাৰ এম এল এ অ এম এল এৰ ৰাস্তাটো আহিছিলে আপোনাৰ, এতিয়া চাগে হাতত, ছা ভালেই হ'ব ন বনালা,
ভাল কথা ভাল কথা ভাল কথা আৰু
উম,
আৰু মই ফটো দেখিছিলো এই সামাজিক মাধ্যয়মত, আমাৰ এই ঘৰ ফ্ৰন্টতে আমাৰ এই ঘৰ আমাৰ ৰাস্তাৰ, কিনাৰতে।
অ অ দেখি,
এ আহিছিলে নেকি দিন,
অ অ
অ মই মই গম মই তুমি গম নোপোৱা বুলিহে। দেখিছ খবৰ,
দেখিছো দেখিছো এই যে আমাৰ আমাৰ ফ্ৰটতে যেন, এই কুঁহিয়াৰ কিবা খুলিছে নেকি তোমাৰ লোকৰ,
আমাৰ পিছত ফালে, আমাৰ মানুহৰ জনৰ দোকানখনত যে হেৰি কৰিছিলে কুঁহিয়াৰস খাইছিলে যে,
উম হুম, হা হা,
অ বা আজি হেৰি নাই যেতিয়া। নিজে হেৰি কৰিব পাৰিবা আজৰি পাইচা নহয়।
উম,
শুনিছা নে।
কাইলে কাইলৈৰ পৰা ভাইটিৰ পৰীক্ষা নহয় জানো।
পৰিক্ষা অ হয় তাৰ বস্তু লাগতিয়াল বস্তু আনি দিয়া হ'ল বাৰু
অ,
অজিাৰ আমাৰ ইয়াৰ,
তাৰ পিছত,
লালুকৰ মানে হেৰিয় বৰ নামঘৰটো হেৰি হৈ আছে। হৈ আছে নাম দি আছে তকে হেৰি মাইকত দি দিছে যে আছো,
বৰ বৰসবাহ হৈছে নেকি,
উম উম ৰাতিলে ভাওনা আছে নেকি আখৰা কৰি থকা দেখিছো এদিন।
অ অ,
তুমি যাব পৰা নহয়। খাই মেলি তে নোযোৱাই যাব পৰাটো চাবলৈ কি হৈছে কি নাই হোৱা।
নহয় নহয় এতিয়া যাব নো কাইলৈ মাইনা পৰীক্ষা কি ভাওনা চাবলৈ যাব আৰু তুমি। কোৱাখিনি যে মই এনেই আগতে চাম বুলি ভাবি, এই দিনা চাব হলে চাব লাগিব এতিয়া হা।
আমাৰ সাংস্কৃতিক পৰম্পৰাবোৰ জগাই ৰাখিব লাগে ন আমি।
অ এই যেইটো মানে হেৰি। এয়া পাতিব নহয় যি মানে যাব সেইবিলাকত যাব লাগিব সটো এতিয়া যাব নাই অ। অ তাতে কাইলৈ পৰা মাইনা পৰীক্ষা।
চাই ল'বা সময় সুবিধা মতে যাবা যদি যাব পৰা অৱস্থাত থাকা।
হ'ব হ'ব আছে নহয়। সউ মাহি ল'ৱা। ল'ৱাটো পইক্ষা হৈছ ন খবৰ খাতি ল'বা আউ কথাবোৰ মানে নিজৰ মানুহৰ ভিতৰত অকমান খবৰ খাতি ল'ব লাগে ন'হলে কথাটো বেয়া হয়।
লওঁ নহয় মাজে মাজে মই।
অ ভাল
লওঁ মাজে মাজে লওঁ।
উম।
কালি ককা আহিছিলে ককা আগতকে খিন খিন লাগিছে। হেইৱলে যাওঁতেন আকৌ শকত লাগিছিলে এতিয়া আকৌ খিন খিন দেখিছোঁ এইবা
উম। নকৰে নেকি ভালকে আৰু বয়সো হৈ আহিছেতো।
ন নহয় ভালেই আছে কিন্তু হ'লওে
আজি অকমান বোলে হেৰিয়লে গৈছিলে মাহীহঁতৰ গৈছিলে তাক কেক এটা দিলে। কেক কাটি ভাল পাই যে হেপিবাতডে কেক ল'ৱাও আছে। ঘৱতে লোৱা ওআছে আউ।
বুইছো অ।
উম, উম। হেই।
উম।
তুমিওতো মোৰলে ফোন এটা মাৰিব পাৰা।
অ 'অ সেইদিনাখন মই খবৰ খাতি ম খাই লৈছিলো। খবৰ খাতি কেনেকুৱা কি খাইছা ধয়িম আউ দেই।
আজি মইহে মাইচো।
অ ভাল কৰিলা মাইলা আকৌ অ আকৌ মা গ'লে নে? মাকৰ বেছি দায়িত্ব এতিয়া কোৱাচোন দায়িত্বতটো সৰুতে মাকৰ বেছি থাকে ডাঙৰ হোৱাৰ পিছতো পুতেহঁতৰ
মাকৰ- মাকৰো সমান সমান মৰম থাকিব লাগে।
উম উমঃ উমঃ উমঃ।
উম।
ডাঙৰ হ'লা এতিয়া আঁতৰি থাকিব পাৰিলা। এতিয়া আঁতৰি থাকিব পাৰিলে মানে ডাঙৰ হৈ গ'লা আউ এতিয়া মা কি দৰকাৰ তেনেকুৱা নহয় মানে মাকক সৰু পা যেনেকুৱা এতিয়াও তেনেকুৱা কথাটো ডাঙৰ প্ৰতি যে মানে শ্ৰদ্ধা ভক্তি এইবিলাক থাকিব লাগে।
যুক্তিকৰ কথাহে কৈছোঁ দেই মই। অ' আজি আকৌ নহয় সি আমাৰ মন্দিৰৰ আমাৰ এই মেইন গেছ এজেঞ্চি কাষতে শিৱ মন্দিৰ আছে নে কি মন্দিৰ বুলি জগন্নাথ মন্দিৰ ন' জগন্নাথ মন্দিৰ আছে যে তাত কিবা হ'ব আজি আমাৰ ওচৰৰ মানুহ কেইজনীমান আহিছিলে পইচা উঠাবলৈ।
অ'।
টিকেট এটা। দিলো আৰু সেইটো দিছো বুলি ক'ব নাপাই দিছো আৰু মোৰ হাতত যিমান আছিলে দিলো। ভগৱানৰ নামত আৰু টিকেটটো মায়াৰ নামতে কৰিছো আৰু।
দান মগনি দি থাকব লাগে ভাল তেতিয়া।
অ' আহিলে দিওঁ আৰু যিমান পাৰু দুখীয়া বুঢ়া এজন এদিন আহিলে সেইজনকো তেনেকে নিদিয়াকে থকা নাই বাৰু।
আৰু আলহীক অলপ শ্ৰদ্ধাটো শ্ৰদ্ধা কৰা নকৰা আহিলে ঘৰলৈ?
উমম কৰো। অ' মানুহ ঐ মই একে তামোল এখন খোৱা।
আতিথি দেৱ ভাবা যে এটা আছেতটো কথা ত' গতিকে যদি কোনোৱা গৃহস্থ ঘৰলে আহে চৰি মানে আলহী ঘৰলে আহে
তেতিয়া শ্ৰদ্ধা কৰিবা।
নিশ্চয় নিশ্চয় সেইটোতো মোৰ কৰ্তব্য ন'। গৃহিণী হিচাপে সেইখিনি থাকিবই লাগিব গম পাইছা। এ শুনাচোন বৰসবাহাৰ নাম তোমাৰ লগত এতিয়া কথা পাতি আছোঁ যদি মোৰ কানখন বসবাহাৰ নামলৈ গৈ আছে বৰ ধুনীয়া আজি নাম দিয়ে আছে দিয়ে আছ সামৰিবলৈ মন কৰা নাই নেকি।
পুৰা দিছে নাম।
শুনা পাইছা চাগে ন?
অ' শুন শুনিছো তাৰপৰা আমাৰ ওচৰতে নহয় জানো এইফালে
জালুক কেইটামান গছত ইমান ধুনীয়াকে এ থোপাত পকি আছে আৰু আমাৰ হেৰি যে পানী টেংকিটোৰ ওচৰত হেৰি এই অ' কি বুলি কয় মধুৰী আমজোপা যে ইমান সৰু সৰু কলি হৈছে আকৌ। অ' তুমি দেখিছিলা নহয় যোৱাবাৰ আহোতে ন নাৰিকল জোপা যে আমাৰ লাগিছে কেইটামান
দেখিছোঁ দেখিছোঁ সেয়া খাব পৰা হ'ল নে এতিয়া?
জানো পাই মই চোৱাই নাই কিয় সৰুৱে হৈ আছে কিন্তু হ'বও হ'ল বা গোপটো দেখি সৰু হয় হৈ হেয়তো চাইদতে হ'ব চাগে দিন হ'ল নহয় হোৱা।
সেইবোৰ পকিলে মেলিলে নিজে সৰি পৰে নেকি বাৰু?
এই শুকাই পেলাই এইটো নিজে পৰে নে নপৰে নাজানো দেই মই। এই হালধীয়া হৈ আছে কালাৰটো হালধীয়া হালধীয়া হয় আছে হৈ আছে এইটো ৰং টোৱেই তেনেকুৱা নেকি?
অ'।
সেউজীয়া নহয়।
বুজিছোঁ
হাজাৰী, হাজাৰী বিলাক এনেকুৱা থাকে নেকি আৰু এই ফাল পৰা দা পাত এটা কাটি দিব লগীয়া হৈ আছে ইফাল গৈ আছে।
উম, বাকী ঘৰত ভাই গাড়ীসমূহ বোৰ চলোৱা হয় নাই? মইতো ইয়াত আছোঁ, এতিয়া কোনোতো নচলাই চাগে।
এ মাজে মাজে এনেই মাইনাছ ষ্টাৰ্টতোহে দিয়ে তাক চলাবলৈ দিয়া নাই যেতিয়া চলাইছিলে সেয়াই আৰু চলোৱা। মামা আহিলে অকমান ইফাল সিফাল কৰে কেত
ক'ৰবালে যাবলে মেলিলে এই গাড়ীখন লৈ যাবা আকৌ নহলে বেটেৰীটো ডাউন হৈ যাবতো।
হ'ব, হ'ব, হ'ব, হ'ব। তেনেকেও কথা থাকে নহয়, তাৰপিছত ভালকে যাব লাগিব মানুহ আগত যাবলে নহলে নোৱাৰোঁ যে মই।
উম, ফুৰিব মেলিবলে যাব পাৰা। মাজে, মাজে। ওচৰলে হ'লেও ওলাই মেলি যাবা অলপ। কাৰণ এইবোৰ হেই বস্তুটো।
উম।
বেয়া হৈ যাব পাৰে।
হয়, হয়। এই হে হেৰি নহয় গাড়ি ঘৰৰ সেই টিন পাত এচলা হেৰি হৈ আছে। এতিয়া খেতিৰ দিন যে এতিয়া খেতিৰ দিনত যে মানুহে যে কঠিয়া তুলি ৰোৱা মেলা এইবিলাক হেৰিবিলাক বতাহ আহিলে ৰ'দটো কম হয় হৈছে ভাল হৈছে আকৌ, ন'ৰলে আমাৰ খেতি, চেতি থকা হ'লেও ভাল আছিলে ইয়াতে।
উম, ভাল আছিলেটো। আম-আমাৰ সেই বাৰী-বাৰী-বাৰী খনত যদি খেতি কৰিব পৰা হেঁতেন কিমান ভাল হ'ল হেঁতেন বাৰু নিজৰ ঘৰৰ আ চব্জিসমূহ খালোহেঁতেন।
তাতে অলপমান হেৰি তামোল তামোল পুলি ল-লগাই দিয়া হ'লেও গোটেই তেতিয়াই তামোল পুলি এহেজা মান লগাই দিব লাগিছিলে। এতিয়া হৈ গ'ল হেতেন।
ভাল হ'ল
তাত বিভিন্ন খেতি কৰিব পাৰিলো হেঁতেন ন, বিভিন্ন প্ৰকাৰৰ। এইফালে ফল মূল, এইফালে চব্জি, শাক পাচলি।
তাকহে, আমাৰ এই ফা-ফাইটেৰিয়া পলিথিন খিনি বেয়া হৈ গ'ল নহয়।
সেইখিনি তোমোলোকে ভালকে পোহ পালন কৰা নাই আকৌ তুমি, তোমালোকে।
এ তুমি হেই তাত বেলেগত ৰুই থৈ যোৱা পা হ'ল। ডাঠ হোৱা নাই জানোঁ তিতা গাতো, সেইটো কাৰণে তেনেকুৱা হয'ল। ভাগে পুলি হেই হে-হেৰি ফালে নাচাৰিত অলপমান দিয়া হৈ গ'ল।
অ'।
আকৌ পিছত ল'ম বুলি ক'লেহে খবৰ কৰিলোঁ আকৌ পিছত ল'ম, পিছত ল'মকে কৈ থাকিলে আকৌ খব ফোন কৰিলোঁ আৰু বেয়া পুলিবোৰ বেয়াহে হৈ থাকিব। হা, হা?
মোৰ কাম এটা আহিছে।
কি কাম বা?